হেল্ল, হেল্ল, হেল্ল। অ', শুনি পাইছে নে শুনি পাইছে অ অ কি কৰিছেনো
এ আছো ৰব ভাত বনাই
অ ভাত বনাই আছে কি চব্জি বনাইছে
দি মানে দালিত কণী দিলো আলু দিলো। ইবোৰ, এতিয়া পুৰা-প দিন।
অ', আলু পিটিকা আৰু ডিম বইল হ'ব আৰু।
অ। আপুনি ভালে ভাত।
মই খালো। খাই ললোঁ। মইয়ো এই মাছ খালোঁ। মাছ, আলু মিক্স চব্জি বনাইছিলোঁ, আজি চব মূলা, মাছ, আলু আৰু বিলাহী গট তেই ৰিমিক্স কৰি বনাইছো যি য চব্জি আছেনা। এ তাকে মিক্স কৰি জুলকে বনাই খালোঁ আৰ।
আপোনাৰ চোন গেছ হয় এ মূলা খাইছে।
এই তাকে পাহৰিয়ে যাওঁ নহয় ম‌ই। হহ্। খাই দিলো এতিয়াহে মনত কৰিছে মন সচানি।
এ ন হৈ য গেছৰ খাই য
তাকে মোৰ ইমান গেছৰ প্ৰব্লেম হয় মোৰ পেটটো মানে বহুত বেয়া।
আপুনি যে বনাই তেতিয়া বনাইছে নাই
কি ইটো।
এইটো ফুলবিলাক
অ ল বনাই আছো বনাই আছো বেগ এটা বনাই আছো এতিয়া ৰছ বেগ ৰঙা ৰঙৰ সেই লগৰ এজনীয়ে অৰ্ডাৰ কৰিছিলে। সেইটোৱে বনাই আছো। আপ আপোনাৰ কি হ'ল পিছে। আপুনিও বনাইছিল যে।
এ বনাইছো ৰব মোৰ আৰু কি হয়োন আনিব লাগে এ বনাব পাৰিম আৰু
অ', ওলানা হোৱা নাই মানে।
আনিছো এই মাজতে মানে আপোনাৰ এশ টকা মানৰ কিবা আনি উলটো সৰু সৰু বহুত।
অ এই সৰু সৰু ল টো বেয়া কিবা হ'লতটো আনিব আপুনি অলিভিয়া।
অ', মানে সৰু ৰুমটো আপোনাৰ এ সেই কৰিবই নোৱাৰি। লাষ্টত যিটো চেইনটো বনোৱাৰ পিছত এ-খন বস্তুবিলাক আৰু পিছৰ হেৰিতটো আৰু বনাব মানে বহুত দিগ ভাল।
অলিভিয়া ঊলটো আনিব সেই অলিভিয়া ঊলটো ভাল
অ মই দোকানত গ'লে অ মই দোকানত গ'লে আপোনাক ফুড যহু ফোন কৰিলে আপুনি কৈ দিব।
এশ টকা ল'ব লিবিয়া বুলি কলে হ'ল। বেগ এটা মানে বনাই আছো কমপ্লিট হোৱা নাই অকণমান বনাইছোহে আজি আৰু বেলেগ বনাইছিলো গ্ৰীণ কালাৰৰ এটা বটল গ্ৰীনৰ ধুনীয়া হৈছে
উম', মই সেইটো
মানে মোৰ লগৰে আইজনীয়ে পাঁচতা মান অৰ্ডাৰ কৰিছে। তাকে বনাই আছো আৰু।
অ সৰু সৰু
হৰু অঐ চাহিত ব চাইদে বেগ মোবাইল লোৱা বেগ এ তাৰ আৰু এই ৰ'জ বেগতটো এটা তাৰ পাছত ক্ৰীম কালাৰৰ বেগ আৰু ক্লিপ তেনেকে বহুত দিছ চে হৰ্ডাৰ। সেইবোৰে বনাই আছো। নোৱাৰো। লাহে লাহেকে।
উম।
কালি কি অ কালি এইটো নাইটক আপোনাৰ
কালি অফ আছে ৰ'ব। এতিয়া আজি আৰ নাইটো কিবা এটা কৰোঁ।
উম ঠিকেই যাব বাৰু নাইনচ।
অ', ভালে আছ
উম, অ', কালি মোৰ ইভিনিং ডিউট তি আছে ৰ'ব। ইভিনিং ডিউটি যাম অকলেই আছে। অকলে আছো।
অকলে কি হয় কোনোবা ছুটিত আছে নেকি।
ছুটিত নাই মানে এই কাম আছে বোলে লগৰ জনীৰ সেইকাৰণে তাই মোৰ লগত এক্সচেঞ্জ কৰিলে আকৌ আকৌ আজি নাইট ডিউটি যোনে কৰি আছে কালি, আজি নাইট কৰি কালি বোলে মৰ্ণিং কৰিব। সেইকাৰণে আৰু এজনী বাাক আহিব দিলে তিনজনী হ'ব মৰ্ণিঙত, ইভিনিঙত মই অকলে সমাৰণ
অ নাই দিয়ক
উম।
নতুন পেচেণ্ট নাথাকিলে প্ৰব্লেম নহয়।
অ' নতুন পেচেণ্ট নাথাকিলে ইমান প্ৰব্লেম নহয় বাৰু। বাকী বেড নাম্বাৰ আ ঘৰত মই গৈ আ কিন্তু এইটো আনিব নোৱাৰিলে নহয় চাই আপমটো।
আনিব লাগিছিল কিয় নানিলে?
মানে আমাৰ ঘৰত নবনায় সেইটো। মানে আমাৰ অকল আমাৰ এই অ'।
ক'ত বনায়?
আপোনালোকৰ ঘৰৰ ওচৰত বনায়, আপোনালোকৰ নবনায়?
অ' মানে আমাৰ মানে সকাম-চকাম পাতি পাতাৰ আগত বনায় কিবা লাগিলেহে বনায় মানে, নাখায় যে কোনো ঘৰত। সকাম কৰাৰ আগত বনাই আৰু, উম।
মোৰ এই বাইদেউ এটা এই আগতে য'ত ডিউটি কৰিছিলোঁ বাইদেউৰ ঘৰত গলোঁ। তাৰপিছত আপোনাৰ বাইদেউ সিহঁতৰ ঘৰত বনাই। অ বনালে বহুত দূৰত। কিবা আছিল জাগাখিনি মই পাহৰি গলোঁ। আপোনাৰ বহুত দূৰত ঘৰ। তাৰপিছত আনিছে, আনি সিপিনে মই গৈছিলোঁ, মই আগতেও দিছি তাৰপিছত সেইদিনা মানে ক'লা খাবি নেকি, মই বোলো খাম দিয়ক আছে যদি মানে বাইদেৱে মানে বস্তুতটো লৈ আহিছে চাউলতটো লৈ আহিছে। মানে গুৰাটো? আনি কিনে অ', অ', ইয়াত ম মানে নিজে হেই কৰিছে আৰু এ
সেইটো নিজে বনাইছে মানে নেকি?
মানে নিজে পানীত মানে এইটো দি কিনে নিজে কৰাইছে আৰু
সেইটো বেলেগ হয় অ। সেইটো হাজৰ সেই জোলটো। হয়
অ।
সেই বগা চাগে ন? ৰা অ', অ, ৰঙাও হয় বাৰু। কাৰা হয় সেইটো ব সেইটো যে কিবা সেইটো ইজি হয় বনোৱাত। সেই কিবা ভাত তো বনা বনাই ল'ব লাগে আগে আগে ভাল যেনিবা আমি যেনেকে ভাত বনাও তেনেকে তাৰ পিছত সেইটো ঠাণ্ডা হ'ব দি অকমান বহল বাচন এটাত সেইটো ভাতো ঘুৰা কৰি মানে এই গোটা গোটা ভাত বোৰ ঘুৰা কৰি তাতে আমাৰ এই কিবা থাকে পিঠাাগুৰি লাগ ঔষধ টো যে, সেই ঔষধ টো মানে অকল পাত কিহেদি বনায়
ঔষধতটো কিহেৰে বনাই
পাতেদি বনাই এই পাহাৰীয়া কিবা পাত থাকে নাম চাম নাজানো পাঁচটা মান তেনেকে পাত থাকে আৰু সেই পাতটো আৰু ৰৈ অ, চাউল যে চাউল গু়ৰা কৰি সেইটো অ গোটেইটো মিক্স নহয় যিকোনো চাউল হলেই হয় যিকোনো চাউলেদি বনাব পাৰে অ সেইটো চাউলটো গুড়া কৰি তাৰ পাছত এ এই পাতৰ গু়া কৰা আৰু চাউলটো মিক্স কৰি মানে ল কৰি অ লাডু নিচিনা বনাই সেইটো মানে গুৰাা কৰি দি দিয়ে উম তাৰ পাছত এই বাল্টিন বা পলিথিনত ভৰাই থৈ দিয়ে তাৰ পিছত সেই তাৰ পৰা যে ওলাইছে জোল সেইটয়ে খায়। আৰু আমাৰ চাহটোতো বেলেগ কেৱনাই সেই তো গুৰিয়ে দিব নাই সেই তটো
মই কিবা দিছে আৰু কিন্তু এই মোক চাই বুলিয়ে কৈছে চাই বুলে কৈছে কৈছে চ অ মোক কৈছে চাই বুলিয়ে কৈছে কিন্তু আৰু নাই আৰুছিল মই আমি নাজানো ন ইমান তথাপো মানে কৈছে বাইদেউ মই ইব হ চল কিবনাইি চাউলটো চাউলটো কিবা হেৰি কৰে নেকিটো বেলেগ চ মানে চাইৰ চাউলটো বেলেগ নেকি নে এই
নহয় যিকোনো চাউল হ'লে হৈ যায় সেইটো সেই এইটো মানে সেইটো মানে তেনেকুৱাই বনাই সেই বগাটোৰ নিচিনাই চেমে খালি তু গুৰি দি দিয়ে তেনেকে ভাত কেে বনাই থাকে ঠাণ্ডা হ'ব দি সে ঔষধ টো মিক্স কৰিব লাগে সেই ল টো তাৰ পাছত এই চাই আমাৰ যে তগুৰি যে
হয়। আৰু গণেশ বি বি
অ আপোনাৰ কথা। টো ভালকে শুনিয়ে পোৱা নাই ৰব
অ পুনা নাই এই কিয় বা
অ এতিয়া হ ন পাইছো
প্ৰব্লেম হয় অলপ
তাকে তাৰ পাছতে মানে এইটো ত গুৰিতো জ্বলাই মেলি সেই চাইতো দি দি আকৌ
ত তোৰ গুৰি মানে ধানৰ ত
অ এই ধান যে আমি মিলত
মিল যোৱা তটো তটো যে ওলাই যিয়ে সেইটো অ
জ্বলাই লয় জ্বলাই আহি চাই হৈ যায় যে বেছিকে নজ্বলাই আৰু খালি অকমান ক'লা হোৱ কেে জ্বলাই তাৰ পিছত সেই চাইটো আৰু ভাত টো চাউল টো আৰু অঔশতো তিন্তা মে কৰি পলিথিন ভৰাই থৈ দিয়ে সেইটো এস তাহ দহ দিন বাৰ দিন পাছত হৈ যায় আৰু
অ তাৰ পিছত আপোনাৰ আমি যেনেকে সাৰ বনাও তেনেকে ফৰাই আৰু পানীতটো
অ তেনেকেই আৰু তাৰ পাছত এই পানীয়েদি চাকে কিন্তু যে দিয়া হয় খাব টানিয়েদি চাগে আৰু সেইদিনা মানে কি আমাৰ ঘৰত নাচ নাই যে আৰু মানে আমাৰ যোনতটো ঘৰৰ পৰা কিনো সেইটো ঘৰত মানে শেষ হৈ আছিল সেই কাৰণে আনিব নাৰিল
এইবাৰ গলে আনি দিব
এইবাৰ গ'লে আনমি
এইবাৰো বাদ দিয়ক এই বিহুৰ টাইমত বিহুৰ টাইমত আনি দিব
আহ তেতিয়া আনি দিম বাৰু অ
াহ
খাই পাইছে ন আপুনি
হা ভাই খাই বাইছো খাইছো
উম এ ত ন বহুত
আপুনি কি মেলাত যাব নেকি আপুনিও
কন মেেলা
এই আমাৰ কমেখ্যা
অ কামাখ্যাত চাও ৰবি কিবা হয় মোৰ আকৌ মেন চেঞ্চ হয়গে নেকি সেইকাৰণে চাওচোন কি হয়
তাতে যাব বুলিছোন
অ যাব বোলে চবেই আকৌ চবাই গ'লে দিউটও কৰিব লাগ নহয় কোনো নাথাকিব তেনেকেও মিলাব লাগিব উম চবে যদি গুচি যাওঁ দিউ কোনে থাকিব
উম
আৰু চাওচোন কি হয় যাব নেকি আপুনি
যাম ৰব কি হয় চাও তেইছ তাৰিখ যাওঁ নেকি
অ এনেই বাইশ তাৰিখৰ পৰা আছে ন
বাইশ তেইছ চৌবিশ উম
অ তিনিদিন প্ৰত্যেকবাৰে যায় নেকি আপুনি
প্ৰত্যেকবাৰ মানে গৈছিলো যোৱাবাৰ আগৰবাৰ যোৱাবাৰ যোৱা নহল এইবাৰ যাম
অ ঠিকে আছে যাব লাগে মই এবাৰো যোৱাই হোৱা এ নাই
অ দিয়ক তে বাইদেউ হোৱক আপুনি
হব দিয়ক উম উম হব উম উম